শুনিছেনে অ' শুনিছানে? অ' কি কৰি আছা? কি কৰি আছে? - হয় নেকি? আহ' ভাত পানী খালা?
নাই খোৱা ৰ'বা এতিয়া খাম আৰু লাহে লাহে হয়।
দুপৰীয়া
আজি ব্ৰইলাৰ আনিছোঁ।
উম আজি দুপৰীয়া বইলা খাবা?
হয়
উম দুপৰীয়া মাছ-মাংস ঘৰত খোৱানে।
খাওঁ খাওঁ কিয় নাখাম। দুপৰীয়াটো খোৱা যাইয়ে। দুপৰীয়া, ৰাতি-ৰাতি বেছি খোৱা যায়, দিনত কম।
উম' উম'।
ৰাতি বেছি শুৱা যায় নেকি? অ' এনে মই দুপৰীয়া মাছ-মাংস ভাল নাপাওঁ আৰু খালে মানে আবেলিয়ে খাওঁ।
খোৱা নেকি?
অ' আবেলিয়ে খোৱা যায় খালে মানে এ দুপৰিয়া নাখাওঁ আৰু তাৰ পিছে এনেই ক'ৰবাত যোৱা নাই নেকি ওলাইগে।
নাই নাই যোৱা নাই ৰ'বা। এনেই চকত গৈছিলোঁ আহিলো চকৰ ফালৰ পৰা।
উম চকত গৈছিলা। চকৰ পৰা আহিলা নেকি?
আহিলোঁ আহিলোঁ আহিলোঁ। কি খালা তুমি? দুপৰীয়া কি খালা এতে?
আ এতিয়ালৈকে খোৱা নাই বাৰু, আ অলপ পিছেকে খাম বুলি ভাবিছোঁ।
কি খাবা? আজি কি বনাইছা?
আজি তেনেকুৱা একো বনোৱা নাই বাহিৰতে খাব লাগিব।
হোটেলত?
উম হোটেলতে খাওঁ মই দুপৰীয়া আনি ক'বাত মই এ এ এতিয়া বিলিংকিতত পাৰ্ট টাইম জব কৰি আছোঁ ন, তাৰ কাৰণে মই দুপৰীয়া বাহিৰতে খাওঁ। বিলিংকিতত মানে ডেলিভাৰী কাম কৰি আছোঁ।
কি খাবা দুুপুৰীয়া কি ভাবিছা নাই?
হে কি কলা? দুপৰীয়া আনে নিৰামিষিয় খাম ভাত চাত খালে মানে। ইমান গৰমত মাছ মাংস খালে মানে আকৌ কাম নোৱাৰি নহয়। ৰ'দ ৰ'দো দিছে নহয়। সেইকাৰণে নিৰামিষয়ে নিৰামিষ
মই বাৰু এনেই আছোঁ এতিয়া ঘৰত।
উম উম তাৰপিছে তুমি এনে হয় নেকি অ কেতিয়াবা এনে কিবা কাম কৰি পাইছে নে?
কেনেকুৱা কাম বা সেইখিনি
মানে যি কোনি মানে কাম আৰু কাম আৰু লাইফত কাম কৰি পাইছেনে, এনেই কিবা কাম কৰি এক্সপিৰিয়েঞ্চ লৈ পাইছানে তেনেকুৱা?
নাই নাই, মই এতিয়ালৈকে তেনেকুৱা হেৰি কৰা নাই ৰ'বা মানে সোমোৱাই নাই মানে কামত, তেনেকুৱা।
হ
ঘৰত কিছুমান কাম কৰোঁ বাৰু, কিন্তু অঁ জব কৰা নাই আৰু, প্ৰাইভেট জবেই হওঁক চৰকাৰী জব, সোমোৱা নাই।
মানে তোমাক কেনেকুৱা ধৰণৰ জ'ব কৰিবলৈ ইচ্ছা আছে, তেনেকুৱা প্ৰাইভেট হওক, চৰকাৰী হওক, তেনেবা কেনেবা? মানে কেনেকুৱা ধৰণৰ জব লাগে তোমাক? এ
সেইটো পোষ্ট থাৰ গেট
থাৰ্গেট
এ সোমাই এইবোৰ, এই জব-চব কৰিবলৈ ইমান ইচ্ছা নাই। মই বিজনেছ কৰিবলৈ ইচ্ছা আছে।
হয় নিকি?
নিজৰ এটা বিজনেছ, ভাল বিজনেছ আৰম্ভ কৰিবলৈ ইচ্ছা আছে।
হয় নিকি?
কিন্তু বিজনেছ হওক, কিন্তু মোৰ বিজনে-বিজনেছ কৰিবলৈ ইচ্ছা আছে। আমাৰ দেউতাৰো আগতে বিজনেছ আছিলে। আহ হাঁ তাৰপিছত গোভমেণ্ট চা কৰি আছিলে, তাৰপিছত বিজনেছ কৰিছে। তাৰপিছত মোকো বিজনেছ কৰিবৰ ইচ্ছা আছে, সেইকাৰণে মানে মই এতিয়া কিবা ব্লিংকিট চিলিংকিটত কাম কৰি ক অলপ কেপিটেল জমা কৰি কিনে নিজৰ বিজনেছ ষ্টাৰ্ট কৰিম। বুলি ভাবিছো আৰু। উম।
ব্লিংকিট কি তাৰমানে তাত কি অৰ্ডাৰ হয়, তাৰমানে তাত?
তাতে তোমাৰ ব্লিংকিটত অ', ব্লিংকিটত তোমাৰ আঁ সব ধৰণৰ বস্তু ব্য অ অৰ্ডাৰ কৰিব পাৰিবা, শা- তোমাৰ গ্ৰ'চেৰী অ', গ্ৰ'চেৰী যিবোৰ সামগ্ৰীবোৰ আছে আটা, দাল, চাউল সেইবোৰো পাই যাবা আৰু তোমাৰ সবজি, শাক-পাচলিও পোৱা যায় তাতে। ব্ৰ'কলি, ফুলকবি তাৰপিছত তোমাৰ হ'ল আলু, পিঁয়াজ।
তোমাৰ তাৰমানে সেইটো হেৰিটো মানে গেলামাল দোকান টাইপ? গেলামাল দোকান আৰু, তেনেকুৱা আৰু।
গেলামাল বুলি ক'ব গ'লে সেটো ব্লিংকিট ব্লিংকি অ' হ'লচেল দোকান। তুমি যিকোনো বস্তু ল'বা তাতে ডিচকাউণ্টত পাবা আৰু। যেনেকুৱা এটা বিস কাৰ ঠাণ্ডা তোমাৰ সত্ৰ টকা সত্ৰ টকা পৰে, ওথ্র টকা পৰে সেনেকুৱাকে দিয়ে আৰু
মালবিলাক, তোমালোকে মালবিলাক গাড়ীত
এআহ উহু, উঠাই দিব নালাগে। আমি যাইকে দি আহিব লাগে। ডিলিভৰী ডিলিভৰী বয় বুলি শুন অঁ অ' ডেলিভ অঁ ডিলিভৰী বয় চিনি পোৱা নে?
অঁ, চিনি পাওঁ।
সেইটো ডেলিভাৰিয়ে কৰোঁ মই। কামটো মানে কি কৰোঁ জানা নে? কেতিয়াবা কিছুমানৰ অৰ্ডাৰ আহি যায় অৰ্ডাৰটো লওঁ, তাৰ পিছত যাইকে দোকানত আ ঘৰত বা কাম ঘৰত দিয়ে, লোকেশ্যন মানে দিয়া থাকে। লোকেশ্যনৰ মতে যাইকে আমি ডেলিভাৰীটো দি দিওঁ, দি দিওঁ। তাৰপিছত পে'মেণ্টটো সিহঁতে কৰি দিয়ে অনলাইন কৰি দিয়ে।
অ' অ'।
তাৰপিছত আমাৰ যিমান ডেলিভাৰী কৰো, সিমান তাৰ অ' তাৰ আমি যিমান ডেলিভাৰী কৰো, এটা ডেলিভাৰী তোমাৰ তোমাৰ পঞ্চাছ টকাকে দিয়ে, আ দিনত তোমাৰ ধৰা দচ এখন ডেলিভাৰী কৰিলে, আ পাঁচশ টকামান হ'ব, এসপ্তাহ এশটা ডেলিভাৰী কৰিলে হাজাৰ টকা, সেনেকুৱা আৰু অ মেক্স মেক্সিমাম দিনত ডেলিভাৰী পঁচিছটামান কৰা যায়, পোন্ধৰশ মান হৈ যায়। তাৰপিছত তোমাৰ পঁচিশটা মান কৰিলে আৰু পঁচিছটা কৰাৰ পিছত তোমাৰ এ সেয়া হয় তে ধৰা এ এশ টকা এ হাজাৰ টকা মান থাকি যাব আৰু পাঁচশ টকা মান তেলৰ সোৱাদ মানে খৰচ গুচি যায় আৰু, সেনেকুৱা।
ভালে।
ভালেই কৰি অলপ কষ্ট আছে তোমাৰ অঁ।
কষ্ট আছে মানে
কষ্ট মানে সেইবিলাক আৰু হেৰি বস্তুবিলাক দাঙিবও লাগে কিজানি তাৰপাই।
দাঙি মানে নিজৰ স্কুটিত লৈয়ে যাব লাগিব, তোমাৰ কিছুমানে বেছি তু অৰ্ডাৰ নকৰে নহয়, চিপছ টিপছ তোমাৰ এই গছেৰিছ কিবা তেল, দালি কিছ মানে এ নৰ্মেল বস্তুবোৰ অৰ্ডাৰ কৰে, পানী মানে এ চব বস্তু অৰ্ডাৰ কৰে, তেনেকুৱা নহয় যি তোমাৰ পুৰা ঘৰৰ সামগ্ৰী, বেছি অৰ্ডাৰ থাকিলে দুটা ডেলিভাৰী পাৰ্টনাৰ যায়। দুটা যায়, তোমাৰ অঁ। তোমাৰ বিছটামান প্ৰডাক্ট থাকিলে, দুটা দুটা
আৰু ফ্লিপকাৰ্ট এইবিলাক যি অনলাইন আছে ফ্লিপকাৰ্ট, এমাজন এনেকুৱা টাইপ আৰু।
ফ্লিপ ফ্লিপকাৰ্টতো সময় লাগে ন, তাতে পাঁচ মিনিটত যায় তাতে দু দুটা দুটা এজনে এজন কিপাৰ থাকে, তেওঁ মানে অৰ্ডাৰটো একচেপট কৰি কি কি মাল হয়। সেইটো এ চব ভৰাই দিয়ে এটা মনাত আৰু আমি হয় ডেলিভাৰী, যিহেতু আমি যাইকে দিকে আহো, সেয়া।
অঁ অঁ অঁ, তাকেইটো সেইটো মানে তোমাৰ বেয়া নহয়, ভালেই দেখোন তেনেকুৱা হ'লে যদি পোন্ধৰশ টকা দিনটোত আহে।
উম' আৰু কষ্ট আছে সেয়াই আৰু কষ্টতটো খাটিব লাগে, আৰু ৰাস্তাটো কেতিয়াবা ধূলি বালি থাকে, সেইটো থাকে সেইবোৰ মানে ফেচ কৰিব লগা হয়। ডেলিভাৰী বয় আৰু সেই যোৱাৰ লগে লগে পেমেণ্টটো দি দিয়ে একো এনেকুৱা নহয়। নহলে অলৰেডি আগতীয়াকে পেমেন্ট কৰা থাকে।
গম পাইছোঁ বাৰু এতিয়া, তোমাৰ এনকা হেৰি আৰু এটা হেৰি দিলে পঞ্চাছ টকাকৈ দিয়ে আৰু, এটা পাৰ্চেল গ'লে মানে তেনেকুৱা।
অ', এটা পাৰ্চেলত তোমাৰ পঞ্চাশ টকা দিয়ে কিছ মানে ষাঠি টকা দিয়ে আৰু ওচৰত থাকিলে ত্ৰিশ টকা দিয়ে। সেনেকুৱা তোমাৰ এ
এটা পানী বটলো দিব লাগে, সি পঞ্চাশ টকা দিব লাগিব নেকি তোমাক এটা পানী বটল লৈ গ'লো সি তা দেখো খোৱা বস্তুত থাকি তোমাক বেছিহে দিব লাগে।
তোমাৰ অহ তোমাৰ, তোমাৰ যদি অৰ্ডাৰ কৰে, অৰ্ডাৰ কৰা জানো মানুহজনে তোমাৰ অ', হানড্ৰেডছৰ আপত অৰ্ডাৰ কৰিলে, তোমাৰ ডেলিভাৰী বা ডেলিভাৰীটো ফ্ৰী হয়, ডিলিভিৰি চাৰ্জ টো ফ্ৰী হয় আৰু হানড্ৰেতৰ তলত ল'লে মানে অৰ্ডাৰ কৰিলে মানে ডিলিভ ভি চাৰ্জটো এক্সট্ৰাকে লয়, পানী বটল অৰ্ডাৰ দিয়ক সেইটো তোমাৰ মানে অহ, লৈ যাবই লাগিব, সেয়াই কথা, যি
সেইটো মানে ফ্ৰী আৰু সেইটো আৰু নাই আৰু পইচা নোপোৱা।
নাই, নাই ডেলিভাৰী বয়টো দিব, দিবই লাগিব। ডিলিভাৰি যোনে অৰ্ডাৰ কৰে সিয়ে দিব, তোমাক মই ক'লো নহয় যিয়ে তোমাৰ দশ টকা বস্তু অৰ্ডাৰ কৰিলে। তাৰপিছত সেইটো চাৰ্জটো তাৰে পৰা লয় যোনে অৰ্ডাৰ কৰিছে। তাৰ পৰা লয়। আৰু যেতিয়া প-এশ টকাৰ পৰা ওপৰত অৰ্ডাৰ দিয়ে। সেইটো মানে ফ্ৰী হয় সিহঁতক যোনে অৰ্ডাৰ কৰে আৰু আমাক অ', সে টো কোম্পানীৰ কোম্পানী দিয়ে আমাক পইচাটো।
হয় নেক, ভালে বাৰু কিমান দিন হ'ল কৰবা কামটো? কিমান বছৰ মান হ'ল? কৰিব।
মই কামটো এখন হ'ল আজি আজি ধৰি লোৱা। ছয়মাহ মানেই হ'ল আগতে আছিলোঁ।
অ', হয় নেকি, ঠিকে আছে বাৰু, ভালেই বাৰু। কৰি থাকিব লাগে, পাৰ্ট টাইম জব হ'লেও বেয়া নহয় তেনেকুৱা চাৰি পাঁচ ঘন্টা কাম কৰিলেও কিবা এটা ভাল পইচা পোৱা যায়।
উম, যিমান এ সি তোমাৰ ওপৰত যিমান কাম কৰিব পাৰা তুমি কৰিব পাৰা আৰু তোমাক মন নাই যদি নকৰি লে একো কথা নাই একে আৰু। আৰু তোমাৰ সেইটোৱে অলপ কষ্টতো থাকিবই ন, যিকোনো কামত তোমাৰ কষ্টতটো হ'বই আৰু। সেইয়াই আৰু একো ধৰ এ সেয়াই আৰু ক' এক কো ধৰণৰ প্ৰেচাৰ নাই আৰু তোমাক এ একো প্ৰেচাৰ নাই ইমান চেল কৰিব লাগে। তুমি চেলছত থাকিলে চেল কৰিব লাগিব এনে বেলেগ কামত থাকিলেও ডেইলিত তুমি যাবই লাগিব, তাত তে একো নাই তোমাৰ মন থাকিলে গ'লে হ'ল, তোমাৰ গা বেয়া হৈছে নগ'লে একো কোনে একো নকয় আৰু। সেয়াই আৰু ক' পইচা লাগে যদি তুমি কষ্ট কৰিব লাগিব।
সেইটোতো লাগিবই, খোৱা লোৱাটোতো যায়, তাৰপিছত ৰুম ভাড়া থাকে। তাৰপিছত তেনেকুৱা যায় আৰু খৰচ অলপ হয়, খৰচ চৰচ যায় ৰয় আৰু ভালকে কিবা এটা। ভাল এমাউন্ট এটা তেনেকুৱা। ভালেই বাৰু, বেয়া নহয়, তেনেকুৱা কাম কৰিব পাৰি।
অ', বেয়া নহয় আৰু ভালেই আৰু। অ', তুমি তুমি আজি হয় নেকি! তুমি আজিলৈকে তেনেকুৱা কিবা কাম কৰি পাইছানে?
নাই, নাই, নাই, নাই, তেনেকুৱা নাই। ঠিক আছে। দিয়া ৰাখিছো আজি, তোমাৰ লগত কথা পাতি ভালে ভাল লাগিল ভালে লাগিল।
দিয়া, দিয়া তোমাৰ লগতো কথা পাতি বিৰাট ভাল লাগিল দিয়া। ধন্যবাদ।
ধন্যবাদ দিয়া।